হেল্ল'
হেল্ল' নমস্কাৰ।
অ, নমস্কাৰ, নমস্কাৰ। ক'ত আছা?
এয়া তোমাৰ এইয়া এফালে গৈছিলো এই ঘৰতে আছো।
অ-অ ক'তো ওলাই যোৱা নাই?
এ তোমাৰ গৈছিলো আজি মানে লগৰ খিনি কোনো নাই যে এ তোমাৰ মই অকলে গ'লো। ফাষ্টফুড খালো আৰু এই চিকেন বৰা পাস্তা খালো। তাপিছত আহি বোলে এয়া অকন বতাহ মাৰি আছে বাহিৰত বহি আ
অ-অ-অ-অ মই এইয়া এ অ, ওলাইছো ৰখা এই দোকানৰ ফালে।
বাকি এ আজি ভাল লাগিছে বতৰটো। মানে এতিয়া দিনত জানাই কেনেকুৱা গৰম মাৰিছে।
উম, এই দিনত যি গৰম ওলাবই নোৱাৰি। সেই এতিয়া জাচ মই ওলাই আহিছোঁ, ভাত অকণ চাহ অকন খাই।
উম বিজুলী মাৰি ছে দেখিছা। তোমালোকৰ ফালে বতাহ চতাহ দিছে নে? অ বতাহ দিছে নে তোমালোকৰ ফালে?
দিছে, দিছে বতাহ অলপ দি আছে। বতাহ দিলে কি হব, আকৌ কাইলৈ আকৌ ৰ'দ দিব বেছিকে।
উঁম একদম জানানে খেতি পথাৰ পানী না একদম মানে তোক তোমাৰ
সেইটোৱে বহুত দিগদাৰ হৈ গৈছে চলিব এনেকে সেই মানুহবিলাকৰ।
তোমাৰ একদমেই পানী নাই জানানে? কঠীয়া শুকাই গৈছে গৈ, তোমাৰ এই পুখুৰীত
দিয়া হয় ভাল হ'লে মানে।
অ, ভালকে যদি ভালকে তোমাৰ যদি এদিন মান বৰষুণ এজাক দিয়া হলে ভাল হ'ল
অ, সেইটোৱে। বৰষুণ চৰষুণ দিয়া হয় ভাল হ'ল হয়। এনেই এনেকে বেছি ৰ'দ দিলে কেনে মানুহে কেনেকে কাম কৰিব কচোন। এ ৰোৱনি কাম কৰিব নোৱাৰা হৈ গৈছে মানে।
সেয়া, সেয়া, সেয়া। সেইটোৱেটো মানে তোমাৰ সপ্তাহত এদিনকৈ বৰষুণ দিলেও কিবা এটা ভাল হয়। সন্ধিয়া টাইমটোৱে দে আৰু দিনটো।
উম, সেইটো হয় বাৰু। অ বৰষুণতে বৰষুণ নিদিয়ে মানে অকণমান কিবা থৈ দিব। তাৰপি তাকো ৰ'দডাল বেছিকে দি দিব। মানে মানুহ ওলাব নোৱাৰে আৰু ঘৰৰ
অ, তোমাৰ এই ৰাতিপুৱাৰ সময়ত তোমাৰ এই শুবৰ সময়ত চাৰিটা, পাঁচটা মানত বৰষুণ এজাক দিয়ে। গমো নাপাওঁ অকণমান দিয়া আৰু হৈ গ'ল।
অ সেইটোৱে।
অ, দিছে অকণ ভালকে দিব লাগে হয়নে?
অ, সেইটোৱে, তোমাৰ খেতি কেনে চলি আছে এতিয়া?
খেতি এইয়া এইবাৰ ইমান ভাল নহ'ব নিচিনা লাগিছে। মানে পানী নাইয়ে পানী হ'লেহে।
অ, পিছে তোমালোকে কি খেতি কি লগাইছা?
এ তোমাৰ এইবাৰ আমাৰ ধান ধান খেতি এতিয়া ধান ধানৰ চিজেন না, এতিয়া ধান খেতি কৰি দিছোঁ।
অ, ঠিকে আছে মানে অকণ অসুবিধা হৈছে চাগে ন বৰ ৰষুণ দিয়া নাই যেতিয়া।
এ বহুত বহুত বহুত জানানে পুখুৰীৰ পৰা মেচিন কিনি কিনি তোমাৰ তিনিটা মেচিন কিনিছো তোমাৰ এই পানী সিচা মেচিন কিনি পেলাই তোমাৰ দিয়া হৈছে।
নহয় এতিয়া বৰষুণ‌ দিছে যে এনেকে উপায় নাই এনেকে কৰিব লাগিব ন!
অঁ উপায় নাই কৰিবই লাগিব জেনে তেনে। ভাল হলো বেয়া হলো কষ্ট হৈ পৰিলোঁ কৰিবই লাগিব। কি ক'ব কি কোৱা এনেই মাটিখিনি পৰি থাকিলেতো একো নাপাম না। এনেই তোমাৰ এই বছৰ বৰষুণ চৰষুণ নাই নলং আও থ বুলি ক'লে তো যোৱা বছৰ বা এনে লগাই থৈ অঁ এনে মাটি ৰাতিটো বহি থাকিব বা লগাই থৈ দিওঁ কিবা এটা হলেও পাম না। বছৰটো কাৰণে ঘৰলো খাবলৈ হ'লেও পাম।
উঁম উঁম উঁম সেইটো হয়।
সেইটো ভাবি মানে এয়া লগাই থম আও। যি হ'ব হ'ব আৰু পিছত দেখা যাব পিছত দেখা যাব আৰু ভালেই হ'ব নে বেয়াই হ'ব।
সেইটোয়ে এনেকেই লগাই থাকিব আৰু ভালকে।
উঁম! বাকী তোমালোকৰ খেতি-বাতি কৰা নাই?
আমাৰ কৰিছে ৰঙালাও চঙলাও এতিয়া উঠালো বাৰু।
আহ।
ৰঙালাও লগাইছিলো সেয়া এতিয়া উঠি গ'ল বাৰু দুই টেক্টৰ উঠিল এইবাৰ ৰঙলাও ভালেই পাইছো বাৰু।
অঁ
ৰঙালাও লাগে যদি ক'বা। মানে ৰঙালাও মিঠা আছে ন খাবলৈ ভাল হ'ব মানে আধা বেছিলো বাৰু একটেক্টৰ বেছিলো।
অঁ তোমাৰ এই এই ৰঙালাওটো হ'ব নেকি নে এই যে সৰু ৰঙালাওটো যে।
আছে আছে।
খুব যে মিঠা হয় যে তোমাৰ।
উম আছে মিঠা বছে চে ডাঙৰো এনেকে মিঠা চিঠা হয়।
অ মোক তুমি এটা কাম কৰিবাচোন মই তোমাক পইচাই দিম লাগিলে।
উম।
মই দহটা বা পোন্ধৰট মান থৈ দিবাচোন কাৰণ আমাৰ মানে এই পথাৰটো মাৰ চুৰণি চুৰণনি লাগি আছে ট্ৰেক্টৰ মানুহ হাজিৰা মানুহ আলি কটা মানুহ লাগি আছে মানে
অ হ'ব লৈ যাবা কেতিয়া মান আনিবা তুমি?
তোমাৰ মোৰ কাইলে কাইলে দেওবাৰ ন কাইলে লৈ যাম দিয়া।
কাইলে পিছবেলা আহিবতিলা ন।
অ কাইলে পিছবেলা ন। মোক তুমি। পোন্ধৰ বিশট থৈ দিলো বিশটা থৈ দিবা বিশটা। অ ভাল মিঠা আৰু কিবা আছে নেকি?
নাই আৰু মই ৰঙালাও হে লগাইছো বেলেগ ইমান একো লগোৱাই নাই।
উ আৰু ৰঙলাটো যিমান দিন থকা থাকি যাব আৰু বাকী বস্তু গেলি যাব না পচি যাব।
সেইটো হয় বাৰু সেইকাৰণে মানে ৰঙালাউটো বেছিকে লগালোঁ এই বাৰ।
পলাক কিমান কৈ ৰ'বা কোৱা?
এই দিলেই হ'ল কিবা এটা বেছি দিব ন লাগে দিলে হ'ল কিবা এটা।
আহঁ অঁ।
কালি পিছবেলা আহিবা মোক ফোন কৰিবা হে মই মানে কাইিৰ দিনত মানে কাম এটা আছে, সেইকাৰে মানে।
অঁ মই ফোন কৰি যাম। কাইলৈ মোৰ আগবেলা অলপ কাম আছে কাম চাম কৰি মেলি।
উম উম উম সেইটো হয় আৰু ফোন কৰি আহিবা তেনেকে লৈ যাবা গোম পা আবেলি টাইমত।
বাকী খবৰ খাতি কেনেকুৱা? আমাৰও ভালেই।
উম তে ঘৰত মাৰ দেতা খবৰ ভাল উ।
মোক তুমি এটা কাম কৰা চুন এ হেৰি এ বুলেট এখন চাই দিব পাৰিবা নেকি?
হা হা
এই বুলেট এখন চাই দিব পাৰিবা নেকি?
তুমি বুলেট ল'বা নেকি?
অ বুলেড এখন ল'ম বুলি ভাবিছো।
অ অছেকেণ্ড হেড নে নতুন ল'বা?
ত মই বি এ থ লম মানেকে হে পাম।
মানে কি জানা এতিয়া মানে তুমি বুলটখন ল'ম বুলি ভাবিছা বি এছ চি নাপাবও পাৰা।
বা বি এছ থি বা ফ'ৰ।
বি এছ ফ'ৰ বা বি এছ চিকসৰ পাবা তুমি মানে এনেকে, এ বি এছ চি নোপোৱা নাপাব এতিয়া মানে বাহিৰত পুৰ হল ন পঢ়নাটো মানে পাবা। ইমানো মানে ভালকে মানে সিকে নাই মানে যেনেকে বি এছ ফৰ' বিলাক যেনেকে মানে গৈয়ে পাই যায় লগত। বা বি এছ চিবাক এে বি এছি মানে লগত নাপায় মানে বিচাৰিব লাগে বহুত।
থি বা ফ'ৰ এই দুখনৰ ভিতৰত এখন লাগে, এয়া চি পালে বাৰুতে
মই তোমাক ক'ব দিয়া মোৰ মানে লগৰ এটা চিনাকি আছে। তাৰ মানে দোকান আছে মানে এনে চেকেণ্ড হেণ্ড ডিলাৰ বাইক চাইক দিয়ে আৰু বাইক কাৰ চ চব আছে। তুমি মই তোমাক নাম্বাৰটো দি দিম তুমি ফোন কৰি ল'বা।
নাই তুমি কবা যে বি এ থি যদি বুলেট আহে যদি বাকী হেৰি তোমাৰ নীলা, কালাৰটো বাঢ়িৰে যি আহে কৈ দিবা।
অ মই ক'ম বাৰু তেওঁ তুমি নিজে ফোন কৰি বেছি ভাল আৰু মই কোৱাতকে।
অ মই এপাক বাৰুতে মই তুমি নম্বৰটো মোক দিবা মই ক'ম
অ মই বাৰু তালৈ ফোন এটা কৰি চাম এ এনেকে বি এছ থ্ৰী বি এছ ফ'ৰ বি বলে আছে আছে নাইবা
তোমাৰ বি এছ থ্ৰী বুলি কম বি এছ থ্ৰী আছে নেকি সুধি চাম।
বি এছ চি নাই যতি বি এছ
অ বি এছ ফ' ফুটিব নহয় ন অলপ মানে চাউড লাউড টো অহাতো লাগে মোক
দিব বাৰু এনেই বাৰ কেনেকে দিব কোৱাচোন
লগাম বাৰু চি টাইপ বেণ্ড পাইপ চেড পাইপ লগাব লাগিব
মই তোক সুধি গম দিয় ন তোম একদমাৰ হোৱাছআপ আছে নাই হয় দে মাৰ মই দি দিম তুমি ফোন কৰি ল'বা ন
আহ মই ফোন কৰিলাম তই এনে কিমান মান পৰিব
এতিয়া বুলেটখন পি এইচটি হলে তুমি ল'ব চাগে এক বিশ মান এক বি নপৰিব পাৰে এক এক দহ মান পৰিব থাকে
অ মই মানে তোমাৰ এখন চাইছিলো দেই বি এছ চি গাড়ী মোক এইটটি ফাইভ দিছিলে মানে গাড়ীখনৰ ইমান কণ্ডিশন ভাল নহয় তাৰপি সেইকাৰণে মোৰ
মানে তুমি কি জানা বুলেটনৰ সময় তুমি পাৰ্ট বিলাক চাই পলটো নলব ইঞ্জিনটো চাই ল'বা বুইছা
ইঞ্জিন তোমাৰ খোলা আছিল হেৰি ইঞ্জিন এবাৰ চি্মাৰ ইঞ্জিন মানে
অ সেই কাৰণে মানে তুমিঞ্জিন মানে বাহিৰতো চাই তুমি বাইক নলবা ভিতৰ মানে যি বস্তু ভাল মানে ইঞ্িন মানে ভাল লয় তেতিাহ বাইখন লব এনে মানে বাইকখন লাভ নাই বুজিছা
মানে মই আমাৰ ঘৰওচৰ দা এজন আছে তাৰো বুলিত আছে সি মানে চব জানে যে তাকে লৈ যাম মানে তাক লৈ লৈ গৈছিলো মই সেইবাৰ তাৰপিছত সি কলে নাই এইটো গাড়ী ইঞ্জিন খোলা আছে তই নলবি
হয় সেইকাৰণ লৈ যাবা একোনাই ডাঙৰ মানুহটো লৈ গলে বেছি
অ অ ন যোনে যোনটো বস্তু চলাই থাকে সেইটো বস্তু গম পাই নাই
সেইটোয়ে সেইটো সেই কাৰণে মানে গম পালে তুমি সি নিজে গম পাই যাব না বুলেট খন এতিয়া কি বেয়া আছে কি ভাল হৈ আছে
অ অ চলালে গম পাই যাব না।
অ সেইটোৱে
যে তুমি কিবা মোবাইল এটা চলাই থাকা কিবা এটা সেইটো মোবাইলটো মই চলাই আছো মোক মই কিবা এটা নজনা বস্তু ত এইটো তুমি হে পৰিবা বেলেগে কোনো নোৱাৰে।
অ সেইটোৱে নোৱাৰে জানো।
পুতুক কতে পাৰিব অলপ টাইম লাগিব কৰ'ৰবাত ক'বাত চাই মেলি টাইম লাগিব।
অ অ সেইটো হয় বাৰু পিছে তুমি কেতিয়া মানে ল'ম বুলি ভাবিছা বাইকখন।
মই তোমাৰ পালে মানে লৈ লওঁ লৈ ল হৈ আছোঁ মই যদি এতিয়াও যদি পাই যাওঁ দামে দৰ মিলি যাই মই ৰাতিপুৱা লৈ আহিম।
অ হয় নেকি মই মানে অকণমন দেৰীকে ফোন এটা কৰিম। বি এছ চি বুলেত আছে যদি পাবা বিছ চি নাই বি এছ ফৰ লব লাগিব উপায় নহলে।
অ হ'ব। বি এছ এনে তোমাৰ বিজ তোমাৰ ফৰ পালে
উম।
তোমাক ব্লেক কালাৰখন পাম নে বি এছ ফৰৰ
এতিয়া কালাৰ টো তুমি কি পাব এতিয়া কালাৰ ব্লেক পাবও পৰা নাপ বও পাৰা তুমি দোকানত যাবই লাগিব তেতিয়াই গম পাবা উম দোকানৰ
মানে আৰু এটা কথা দোকানৰ পৰা লোৱাতকৈ মানে মানুহত পালে বেছি ভাল লাগে ন।
আচলতে বি এছ চি বি এছ ফৰ বুলি।
উম, মই এফালে কতৈছো সেইফালেও। কৈ থৈছো সেইফালেও যদি হয় কিবা এটা চাম আৰু। উম, মানে মই চ অ চব তাকে মানে কৈ থৈছো মানে যোনফালে মিলে সেইফালে আলৈ আহিম আৰু
একোনাই।
এতিয়া ডিলাৰত ডিলাৰত পোৱাত পাই যাম। মানে এতিয়া চকুত দেখিতো সেইখন বাইক কোনে চলাইছে কেনেকৈ কি বেয়া হৈছে সেইটোতো একো গম নাপাম।
উম, সেইটো হয় বাৰু।
তোমালোকৰ গাৱৰ পৰা মই বুলেত এখন ললো তাৰপিছত মইত চিন নাপাওঁ গাঁওখন বেলে ম তোমাৰ। চিনি পাওঁ মই তোমাক সুধিম সেই বোলে। কিবা হৈছে নে বে তুমিতো কিবা এটা হ'লেও জানিবা অকণমান বিষয় হলো।
অ, এইটো হয়।
হয়নে নাই তুমি এখন নলা বাৰী বহুত জাৰি থোৱা এনেকুৱা জাৰি থোৱা আছে এনেকুৱ এনেকুৱা তেতিয়া মই নল'ম।
উম, উম।
হয় নে নহয় মানে ডিলা টোলে তুমি এতিয়া কোনে কোনবাই যাৰাই থৈ আহি পেলাই কম দামত বা কম দামত বিক্ৰী কৰি দিছে তাৰপিছত আকৌ এ অলপ কিবা কিবি ভাল কৰি মেলি দামত দি দিছে সেইটোতো মই গম নাপাম তোমাৰ দিলাত। অ, সেইটো ভাবি মানে মই
মানে তুমি চাই মেলি ল'বা আৰু বধ প় যদি ভাল চাই।
সেইটোৱে কৰিব লাগিব।
হয়।
বাকী মই তোমাক ফোন কৰিম বাৰু হে যদি যদি তুমি সুধিবা যদি হয় মই তোমাৰ লৈ আহিম।
সুধিম বাৰু মই।
এইবলাক বি এছ চিক্স চছেভেন গাড়ী লৈ লাভ নাই না।
উম, উম, উম। সটো হয় বাৰ কিন্তু নতুন নতুন হলে বেলেগ কথা নতুন হলে আৰু। বি এছ চিক বি এছ চি মানে পাই যায়।
অ, এতিয়া নতুন লৈলে তোমাৰ মানে কি এতিয়া নতুন এখন লৈ ল'ম কি তোমাৰ সেইটো কি ফিল পাবা। কোৱাচোন তুমি? সেইখন চলাই থকাৰ নিচিনাতকে স্প্লেণ্ডাৰখন চলাই থকাই ভাল। াল
অ, সেইটো হয়। কিন্তু একজছে ভাল লাগে আৰু চলাই।
এ আজি এইবিলাক বি চিক তুমি এজ লগোৱাপ বেপ কম কিমান চাউণ্ নোলাব অকমান ওলাব হয়নে।
উম, মানে বি এছ চি খখন বি এছ চিঢ়লে বেছি ভাল হয় মানে।
অ, সেনেকুৱা হলে ভাল আৰু।
উম।
বি এছ চছেভেনৰ গাড় মই বেণ্ড পাইপ লগোৱা দেখাই নাই তুমি দেখছা জানো?
হা, হা।
বি, এছ ছিক্স চছেভেনৰ গাড়ী বেণ্ড পাইপ ফুৰ্তি একডছ লগোৱা মই দেখাই নাই মানে।
অ, মোৰ বাৰু দেখা নাই বাৰু মানে বেম দি লগাই জানো? বেম বাইপ বুলি লগাই জানো?
অ হয় চি টাইপ দে যে বেণ্ড পাইপডাল যে।
হে হে
এই চিটাইপ যে বেণ্ড পাইপ ডাল যে,
অ সেইডাল লগাই বাৰু।
অ মই তোমাৰ বি এ চিক্স ছেভেনৰ গাড়ী মই দেখুৱাই দেখাই নাই মানে
অঁ, সেইটো হয়।
তুমি দেখিছা জানো আৰু তোমাৰ এই বি এছ থ্ৰী ফৰৰ গাড়ী যেনেকে যে এইডাল লং পাঞ্জাৱ চৰ্ট পাঞ্জাৱ সেই সেইটো ন লগাই ডলফিন চলফিন হে লগাই
অ সেইবিলাক ভাল নালাগে
অ এইবাৰ ডলফিন চলফিনিলাক মোক ভাল